তোৰ হাতটোক তুমি কৈছিলা ন? সেইটো তোমাৰ মানে সময় লাগে আৰু, মানে গোটেইখিনি বস্তু হাতেৰে কৰিব লাগে ন।
অ সেইটো মানে এটা মানে চবৰে বস্তুবিলাক চব বস্তুৰে চব গুণ যদি থাকিলে হয়, তেতিয়া কথাটো বেলেগ আছিল ন।
হয় হয়।
সেই বস্তুটো দাম মানে হাতকা হাত শালৰ কষ্টটো বেছি ন হাত শালৰ কষ্টটো বেছি কাৰনে হাত শালৰ দাম বিলাক বেছি হয়। এতিয়া তুমি য'ত মানে এদিনত এখন কাপোৰ উলিয়াই বব নোৱাৰে, তাৰ মানে সময় লাগে। মানে পাৰি থাকা হ তহঁতে টো এদিনত বহু কেইখন কাপোৰ উলিয়াই দিয়ে, আমি মানে ইমান নোৱাৰো ন মই প্ৰথম শিকিছোহে।
হয়।
এতিয়া গৰম বন্ধ হৈছে যে গৰম বন্ধ হোৱাৰ কাৰণে মানে মই শিকিছো আৰু, মোৰ কাম স্কুল বন্ধ হৈ আছ যে মই য'ত স্কুল কৰো গ।
হয়।
মই শিকিছো আৰু। মানে ইমান এনেকুৱা সময় নাপালো দিয়া, মানে শিকো আৰু ইমান নহয় জানো মই কৰিবলৈ। কিন্তু মই এতিয়া মানে ফুল চুল গোঠা কিবা কিবি শিক মানে কৰা কৰিছো আৰু। মও চাব লাগিব ন মাহঁত মাহঁত কোনোবা দিনাখন নাথাকিলে মইও শিকাই কৰি দিব লাগিব যে, সেইকাৰণে মানে মোকো শিকাইছে।
হয়, মই তোমাৰ মানে কি হৈছে আহ ময়ো মানে তাৰ মানে যা আহ যি আমাৰ সাধী যি মানে কাৰ্যালয় আছে গ্ৰাম্য অঞ্চলৰ সাদয়ক কাৰ্যালয় যে আছে যে
হয় হয়।
শুনিছা নে? হেল্লো'। অ আমাৰ যি এই গ্ৰাম্য অঞ্চ লৰ যি মানে সাদী আছে ন - নহয় তাত মানে মই মানে এটা মানে এইয়াৰ - এটা বিভাগত মানে মই মানে তোমাৰ মানে কাম এটা মানে শিকি আছো। কাৰণ আজিকালি - তোমাৰ মানে খেতি পথাৰৰ লগতে - হয়, খেতি পথাৰৰ লগতে তোমাৰ আন আন যি কাম-কাজ আছে সেইবোৰতো তোমাৰ মানে - আহ আগবাঢ়ি যোৱাটো আচলতে খুবেই দৰকাৰ। কাৰণ আজিকালি খেতি-পথাৰৰ যোগেদিয়ে - এখন ঘৰ নচলে দিয়াচোন হয়নে নহয় কচোন? অ যাৰ পৰিল ক্ষতত ৰবা, তাৰ যাৰ পৰিলক্ষিতত মানে - কি হৈছে তোমাৰ আহ ঘৰখন চলাবলৈ বাবে মানে মই মানে - আহ কি কৰিম কি নকৰিম বুলি ভাবি থাকোতে মানে এটা মানে মোৰ মানে খুব মানে - এ প্ৰিয় মানে উ বন্ধু এগৰাকীয়ে মানে মোক মানে জনালে আৰু - ক'লে কি তই এটা কাম কৰ অ আমাৰ যি গ্ৰাম্য অঞ্চলৰ যি সাদী যি কাৰ্যালয় আছে, - তাত তই যোগাযোগ কৰ। মই গৈ পেলাই - মই কবলে কৰিলো তেওঁলোকৰ লগত যোগাযোগ তেওঁলোকে মোক কলে, কৈছে কি - তুমি হয়, তেওঁ তেওঁ তুমি কৈছে মোক কৈছে তুমি - মানে কি কাম কৰি ভাল পোৱা? মই কৈছো এতিয়া চোন - চাওক এতিয়া মই মানে খেতি পথাৰৰ লগত জড়িত, বিশেষকৈ দেই।
হয় হয়।
কৈছো কি মই মই আপোনাৰ একো বনাব নোৱাৰো কৰিব নোৱাৰো মই অকল খেতি পথাৰৰ লগত জড়িত, মই হা তৰ কামৰ মানে যি আছে মই গোটেইখিনি কৰিব পাৰিম। বাকি মই অ এইয়াত - কিবা বনোৱা চনোৱা কিবা বনোৱা কামবোৰ থাকে মানে -
হয় হয়।
সেইবোৰ মানে কৰিব নোৱাৰিম বুলি তেওঁলোকক আগত মানে মই মানে এ ক'লো আৰু কথা দিলো। তেওঁলোকে মোক আহ কলে কি হয় তুমি এটা কাম কৰিবা - তুমি অহা কালিলে তোমাৰ যি মানে তোমাৰ যি - তোমাৰ নথি পত্ৰ আছে সেইবোৰ লৈ পেলাই তুমি আকৌ কাৰ্যালয়লৈ আহিব লাগিব। হ'ল তেওঁলোকে মোক মাতিলে, তেতিয়া মই কি কৰিলো তে মই তেওঁলোকক ক'লো হয় হয় মই ঠিক আছে মই অহা - কালিলে কাৰ্যালয়লৈ আহিম। সেইবোৰ কৈ পেলাই মই মানে কি কৰিলো, তেওঁলোকৰ কাৰ্যালয় পৰা মই আহিলো আহি লৈ পেলাই ঘৰত আহি - যি নথি পত্ৰ আছে তেওঁলোকে মোক মানে কৈ দিছে কি কি লাগিব কি কি নালাগে সেই নথি - পত্ৰসমূহ লৈ পেলাই মই আহা - যোৱাকালি আকৌ গ'লো। পুৱা ভাগতে গলো আৰু দশটামান বজাত পুৱাকে গ'লো।
তেওঁলোকে মোক মা মাতি পেলাই মানে কলে, কৈছে কি তুমি হেৰি কৰিব পাৰিবা যি তোমাৰ মম বা তি আছে ন আমাৰ।
হয়।
মমবতি তুমি বনোৱা বনোৱা, তোমাৰ মানে কি হৈছে গোটেইখিনি গোটেইখিনি তোমাৰ মানে - যোগান মানে আমৰ মানে - কাৰ্যালয়ৰ পৰাই দিয়া হ'ব তোমাৰ এটকাও নালাগে খালি মানে এটা আ দুশ টকা এটা মানে ৰাখিছে তেওঁলো কে মই যি মানে অ হয় হয়, মই মই মানে যি নাম গুণটো লগাইছো। তাৰ বাবে দুশ টকা এটা ৰাখিছে, তাৰপিছত তেওঁলোকে মোক কৈছে কি হ'ব - তুমি এ সেইটো কাম কৰা, শুনি লোৱা কথাটো মোৰটো শেষ কৰি ল‌ও। আ তেওঁলোকে ক'লে কি তুমি এটা কাম কৰা তুমি এইখিনি প অ'-প এইখন কিবা এনেকা কাগজ এখন দিলে মানে প্ৰমান পত্ৰ এখন দিলে গতিকে তুমি এইখন গোটেইখন তুমি আ হেৰি কৰা, তুমি তোমাৰ নাম-চাম গোটেইখিনি তোমাৰ ঠিক ঠিকনা-চিকনা অ', যি তোমাৰ আছে, ফো-অ'-ফো মোবাইল নম্বৰ গোটেইখিনি তুমি ইয়াত অয়া মানে ভৰোৱা। তে ময়ো মানে কি কৰিলোঁ‌, তোমাৰ এখন ভৰালো, ভৰাই লৈ তেওঁলোকৰ হাতত জমা দিলোঁ দিয়াৰ পিছত তেওঁলোকে ক'লে তোমাক আমি মম বাতি বনোৱাত তোমাক মানে আমি মানে এ বিচাৰকে তোমাক মানে মমবাতি বনোৱাত তোমাক দিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ‌।
অ'।
তেতিয়া তেনেকে কলে, মই কৈছো বাৰু হ'ব ঠিক আছে তাৰপিছত আৰু আজি আজিৰ পৰা তেওঁলোকে মোক মাতিছে, আজি মই আম চাৰিটা মান চাৰি বজ চাৰি মান বজ জাত মানে তেওঁলোকে মোক মাতিছে তেওঁলোকৰ কাৰ্যালয়লৈ। বুজিছা? শুনিছানে? শুনিছানে? অ', তেওঁলোকৰ কাৰি অ'। অ'-অ' তেওঁলোকৰ কাৰ্যালয়লৈ মাতিছে, মাতি পেলাই মোক কৈছে কি তুমি হেৰি কৰা আ, কেনেকে বনাব লাগে আজ জিৰ পৰা মানে মোক মানে শিকা শিকাব আৰু যদি মই যদি সেই কামটো যদি শি কো ন, তেতিয়া তাৰ মানে বহুতখিনি মানে চে আ চৰকাৰী অনুদানো পোৱা যায় যেনে ধৰা ধৰণৰ তোমাৰ মানে হেৰি এঅ এ বিভিন্ন ধৰণৰ তোমাৰ চৰকাৰী তোমাৰ এ লোন-চোন লোৱাত মানে সুবিধা গ্ৰহণ কৰি দিয়া আৰু তেওঁলোকে। হয়, শেষ ঠিক সেইদৰে মানে মই মানে আৰু এইখন যি চাৰ্টিফিকেট আছে তোমাৰ, চেন্ট্ৰেলৰ পৰা আহিব বুলি কৈছে তেওঁলোকৰ।
অ', এতিয়া শুনা মানে হেৰি ময়ো মইও মইও মানে এ মানে সি কি জানা তুমি-তুমি হা কাম শিকিব পাৰিলেই নহব মানে জানিলেই নহয় তুমি কামবিলাক যে তুমি চববিলাক কৰি লব পাৰিলেই নহ'ব। মেৰুলে চব কাম জানো, মানে আজিকালি শেষ মূ্খে ক'লে নহব মানে তুমি চাৰ্টিফিকেট এখন লাগিব, বুজছানে?
হয়।
সেইটো কাৰণে মানে মইয়ো শিকিছিলোঁ দেই, চাৰ্টিফিকেটখন মোৰ আছে।
সিহঁতৰ মানে চাৰ্টিফিকেট হয়, তাৰপিছত?
অ', চাৰ্টিফিকেটখন যে আছে সেই চাৰ্টিফিকেটখন মানে লাগে। চাৰ্টিফিকেটখন নহলে মানে তোমাৰ কাম নাহে, এতিয়া মাহঁতে যোনখন চাৰ্টিফিকেট মানে আছে সেইখন চাৰ্টিফিকেটৰ কাৰণে মানে মাহঁতে আজিকালি আজি মানে এই দছখন যে শাল ব'ব পাৰিছে।
হয়।
উপহাৰ হিচাপে মাহঁতে সেই দহ দছখন শাল সেই চাৰ্টিফিকেটখনৰ কাৰণেই পাইছে মানে।
হয় হয়।
সেইকাৰণে মোকো ক'লে ময় মইও শিকিলোঁ‌, মই মানে বেলেগ একো শিকা নাই মই মানে হেৰি শিকিলোঁ‌ বেলেগ হয়, শুনি আছা নে?
হয়, শুনি আছো, কয় থাকা।
কাপোৰত যে মানে ফুল-চুল গুঠে যে এইবিলাক যে কৰে যে
হয়-হয়।
মেখেলা চাদৰ বিলাক যে ছেট নিজে-নিজে বনাই যে হাতে ফুল গুঠি-গুঠি যে হয় সেই-সেই-সেইটো শিকিলোঁ‌ মানে দেই মই সেইটো কাম ভালো পাৰো বাৰু ভালো পাওঁ বাৰু, মানে সেই কাৰণে মানে সেইটো শিকিলো মই। তাৰপিছত এতিয়া মানে মোৰ চাৰ্টিফিকেট খন আছে এতিয়া চাৰ্টিফি খন আছে কাৰণে মানে মই এতিয়া সেইটো কামটো ভাল পাওঁ সেইটো মই জানো এতিয়া কৰি থাকো। বহুত মানে মই পাইছো দেই, তুমি এটা এটা সেইখন এযোৰ এইবিলাক একো কাম নাই। তুমি দুশ টকা দি পেলাই মানে সুধা কাপোৰ এযোৰ কিনি আনিলা দেই মানে উকা কাপোৰ এযোৰ।
হয় হয়
তোমাৰ বাহতে যেনিবা গম পাব উকা কাপোৰ এযোৰ মাহতে গম পাব। মই তোমাৰ বা নাই নহয় হেৰি তোমাৰ বা মাহতে গম পাব। অ', তোমাৰ নিজৰ ভণ্টি নহয়চোন, তুমি সেইজনী হেৰি ভণ্টিহে
নহয় নিজৰ নিজৰ। কোৱা
অ', চ উকা কাপোৰযোৰ মানে সেই তুমি ফুলটো গুঠিলা ফুলটো গুঠি তোমাৰ কিমান গ'ল? তোমাৰ এশ টকা মানৰ ফুল গুঠিলা চাগে, এশ দেৰশ টকা মানত ফুল গুঠিলা কিন্তু সেই তুমি কাপোৰযোত অতি বেছি তুমি চাৰি- চাৰিশ টকা মান খৰচ কৰিলা হয় নে তোমাৰ কষ্টটো অনুসাৰে চাৰি শ টকামান ধৰিলোঁ দেই
হয়।
টো তাৰ পিছত তুমি কিমান পালা জানা তুমি সেই কাপোৰযোৰ এহেজাৰ, বাৰশ, পোন্ধৰশ সনেকুৱাকে বেচে বুইছানে
হয় হয়
ফুল অনুসায়। যদি তুমি ফুল গুঁঠা তেনে দাম বেছি হয় কিছুমানে ফুল লগাব পাৰে ন, আঠা লগাব পাৰে। সেইবোৰ ফুলত মানে ইমান ইমান মানে দামটো মানে কম হয়। তেতিয়া মানে সেইবিলাকটো ইমান হেৰি নহয়। এ তুমি যোনটো গুঁঠা আৰু আজিকালি এইবিলাক এ গাৰু, ৰুমাল কিবা কিবি এনেকুৱা বিলাক মানে পুৰা হেৰি হৈছে ন, কা চাৰ্ট তাৰ্ট বিলাকতো আজিকালি দিয়ে নহয় চাবাচোন।
দিয়ে দিয়ে হয়।
অ ফুল চুল গুঁঠা এনেকে চাৰ্ট দি দে নহয় আজিকালি বহুত ধুনীয়া ধুনীয়া ডিজাইনৰ আৰু তুমি মাৰি এইফালে ওলাই যাব চাগে ধুনীয়া ধুনীয়া লাগে মানে তুমি দেখিলে পচন্দ লাগি যায়। সেইবিলাক অ, সেইবিলাক মানে মই কৰি থাকো। কৰি কৰি দি থাকো মানে মোৰ মানে এটা অনলাইনত মানে এটা হেৰি এটা আছে দেই। অ, মই সেইবিলাক বিক্ৰী কৰি থাকোঁ। বিক্ৰী কৰি মই মানে বহুত বহুত পইচা পাইছোঁ মানে আজিকাল এইটোপা সেইটোৰে আজিকালি গুঁঠা ফুলিও মানে মই বিক্ৰী কৰোঁ। ফুলি যে ফুলি কিন্তু মই এইটো নাজানো দেই মানে উলে যে গুঠি পেলাই
হয়।
উলে যে গুঠি পেলাই ফুল কিবা কিবি যে বনায় মই সেইটো নাজানো, সেইটো শিকিম আৰু অ। সেইটো মা জান মাই জানে আমাৰ ঘৰৰ মানে এইবিলাক বহুত চব বস্তু আছে মানে, আমি মানে এইবিলাক বস্ত্ৰ উদ্যোগৰ লগত মানে জড়ি ত দেই বিশেষকে।
হয়।
অ' মই মানে সেই অ মই ক্লাছ কৰিলো মানে অনলাইনৰ ক্লাছ কৰিলোঁ। আজিকালি চব অনলাইনে পায় ন, অনলাইনৰ ক্লাচ কৰিলো মানে সেই এ যোনটো মানে এই আজিকালি যে অসমীয়া গহনা বিলাক যে কাপোৰে দি পেলাই বনাই যে ফুল চুল গুঠি অ, আকৌ নিজে হাতে বনোৱা অসমীয়া গহনা মানে মই বনাইছোঁ।
হয়।
মানে মই জানো আৰু সব এইবিলাক। এতিয়া মানে কাপোৰটো বব বৈ আছো। কাপোৰ মানে কাপোৰ ব'বও জানো ধুনীয়া- ধুনীয়া কাপোৰ ব'ব জানো। ত মানে মই উকাকে বব জানো মানে বেছি। কি ডিজাইনৰ ফুলবিলাক টান টান যোনবিলাক ফুল থাকে ন কেটেলেক চাই চাই-
হয় হয়,
সেইটো নাজানো সেইটো এতিয়া মানে আইতাই আৰু মায়ে শিকাই আছে মোক।
হয়,
এইকেইদিনে আৰু মোৰ মানে স্কুল বহিব মই যোনখন স্কুলত কৰো সেইখন স্কুল বহিব আৰু।
হয়, কোনখনত কৰা তুমি?
মই আমাৰ এই ওচৰৰ মানে কৰো।
দেৰি হৈ যায় ন, এল পি স্কুলখন এখনতে কৰো সৰু স্কুল এখনতে।
ছে যে এইখন প্ৰাথমিক হায়াৰ ছেকেণ্ডেৰী নে-
অ অ প্ৰাথম প্ৰাথমিক বিদ্যালয় হায়াৰ ছেকেণ্ডৰী নহয় ৰ'বা। মই মানে ডি এল এডে কৰিছিলোঁ যে সেইকাৰণে।
তুমি ক' ক'ৰ পৰা কৰিছিলা? তুমি ডি' এল এড-
ক' পৰা মানে মই আমাৰ লখিমপুৰৰে কৰিছিলো এফালে।
হয়,
আমাৰ লখিমপুৰৰ মানে মেইন টাউনত যোনখন আছে সেইখনতে কৰিছিলো।
হয়, কোলা নহও
হয় হয় এতিয়া মানে তুমি, এ সেইকাৰণে মানে তোমাৰ- চাৰ্টিফিকেটখন দৰকাৰ তুমি ভাল কাম কৰিলা বাৰু লগাই ললা তোমাৰ যোনজনে উপদেশ দিলে বাৰু দেই। সেই মানুহজনো ভাল আছিলে কাৰণ তোমাৰ এইটো উপ--মানে কা বহুত কা বহুত কামত আহে তোমাৰ চাৰ্টিফিকেট খন, তুমি' লৰা বুলি এইটো নহয় মান কি জানা-
হয়,
তুমি বহুত কামত আহে তুমি বহুত সুবিধা পাবা, যে ল'ৰা মানুহে এইটো- কৰিব নোৱাৰে এইটো নহয় বুইছা, চব আজিকালি সমান। অ তুমি যে যোনটো খন ক'লা মই এতিয়া মম নে কিবা বনাম বুলি যে।
হয় হয়, হয়,
হয়,
সেইটো কি কলে?